এই আছো ঘৰতে আছো, ক তই?
এ আমাৰ ঘৰত কাম চলি আছে মিস্তি লাগি আছে যে।
অ কি কি কৰিছ? কিহৰ কাম?
তোৰ আমাৰ মানে তিনি নম্বৰ চাট ঢালি আছে যে এতিয়া যে।
অ অ, তহঁতৰ দুই নম্বৰখন হ'ল ন?
অ দুই নম্বৰ চাটখন হ'ল, এতিয়া তোমাৰ তিনি নম্বৰ চাটখন ঢালি আছে আৰু। হেয়া মিস্ত্ৰী লাগি আছে, সেয়া
ম মাজতে মাজতে যাওঁতে তো দুই নম্বৰ বৰ এখন কাম কৰি আছিলে হয়, মাজতে মই যাওঁ
অ অ মাজতে দুই নম্বৰখন কৰি আছিলা এতিয়া তিন নম্বৰ চাট খন ঢালি আছে আৰু, এই বহুত পইচা মানে গৈ আছে ছে আৰু কি কবি আৰু মানে আও।
যাবই যাবই যাবই যোৱা আগদিনাই এইবিলাক কাম কৰিলে
মানে তিনি নম্বৰ খনত মানে আমি ভাড়া দিম বুলি ভাবিছো আৰু।
অঁ, নাই ঠিকে আছে। এতিয়া পই- চা তেনেকে অ‌ঁ এনেই এইনেই তহঁতৰ মানুহ কম হয় এতিয়া, চাতখন এতিয়া এনেই থকাতকে ভাড়া দিয়াই ভাল।
অঁ, ভাড়াত দিম ভাৱি আছো মানে আমাৰ বেলেগ ইনকাম নাই ন। এনেকে বিজনে- নেছে কৰি চলিও আৰু, চাকৰি -বাকৰিতটো নায়ে। সেইকাৰণে বিজনেছৰ পইচা দি পেলাই আৰু। কষ্ট মষ্টকে আৰু এখন চাদ দি লৈছো, ত' ফাৰ্ষ্ট চাদ খন লাষ্ট- ছেকেণ্ড চাদখন আৰু থাৰ্ড নম্বৰ চাৰ্টখন তেতিয়া আমি ভাড়া দি দিব পাৰিম।
অঁ, অঁ।
তাৰ পিছত আৰু তলত আমি থাকিম আৰু, সেই সেনেকে আৰু চলিব লাগিব আৰু উপায় নাই আৰু।
অঁ, ঠিকে আছে, ঠিকে আছে। ভালেই- ভালেই- ভালেই, চাহ খালি?
উম, চাহ খালোঁ।
আহ অঁ, কিহে? খালো খালো জলপান দি খালোঁ। অঁ এই টাউনৰ মানুহে, হয় -হয়।
আৰু এয়া ডিম আছিলে, ডিম আছিলে ডিম। সেইয়া খালোঁ, তাৰপাছত গাখীৰ খালোঁ লগতে কাজু আছিলে।
বা ইমান -ইমানবোৰ খাওনে ৰাতিপুৱাই ৰাতিপুৱাই।
এ আৰু কি কবি আৰু খাওঁ আৰু আকৌ এয়া উঠিকে মই হেৰি খাওঁ তোৰ এআসি কল। এইয়া- এ এই পুকমা বুলি যে কয় যে।
অঁ- অঁ-অঁ-অঁ, অঁ -অঁ, হয়- হয়। এইটো আমাৰ- আমাৰ- আমাৰ -আমাৰ গাঁৱতে এইটো খেতি কৰে।
তহঁতৰ গাওঁতে খেতি কৰে, মই এইয়া অৰ্ডাৰ কৰি আনিব লাগে। আমাৰ মানে-
এ এইবিলাক তহঁতৰ এই অঁ, আমাৰ একদম লোকেল পাবি। তই আহিলে লৈ যাবি আহি।
অঁ, হ'ব দে, মই গলে বাৰু লৈ যাম বাৰু।
অঁ -অঁ।
উম। এ নাই বোলো। এই ব্ৰেড চেটগাল খাই উঠিছোহে, এতিয়া মই ভাত খাই দিলে হ'ল আৰু এনে মই মানুহজনীক- কিমান শকত দেখা নাই! মোৰ এতিয়া বৰ্তমানতটো- মোৰ, এইটটি টু কেজি।
এইটি টু বা বহুত বেছি হৈছে দেখোন। নাই, ব-ব- বয়স- বয়স অনুযায়ী বা ঠিকে আছে। তোৰতো এটিয়াতো ত্ৰিশৰ ওপৰে আছে। তোৰ- পঁয়ত্ৰিশ বছৰত এইটটি টু ঠিকেই আছে দেই।
উম। তাকে। তাকে আৰু অঁ। সেইটোৱেই আৰু।
অঁ, অঁ।
বঢ়া- কমা হৈ থাকে বাৰু।
অঁ, অঁ।
চাওঁ আৰু।
তই হেৰি, আজি- আজি বিদ্যালয়ত নগলি? তই সেই, হয়, হয়। কিয় বন্ধ দিছে নেকি? ষ্টুডেন্ট বিলাকে কুআ ষ্টুডেন্ট ৱা
এ মানে ঘৰৰ কাম চলি আছে যে এ সেইকাণে নগলো।
অ, অ, অ ঠিকে আছে, ঠিকে আছে।
সেইকাৰণে মানে নগলো আউ ঘৰৰ কাম চলি আছে যে সেইকাৰণে আৰু ল'ৰা ছোৱালবিলাকে মাথা একদম বেয়া কই পেলাই আউ এই ভাবিছোঁ এই দুদিন লেষ্টে লওঁ আউ পাগল কই পেলায়।
হয়, হয়, হয়।
উম। উপায়ে নাই আউ এতিয়া প্ৰাইভেট স্কুল কাৰণে টেনচন নাই, চৰকাৰী হলে সদায় যাব লাগিল হয় আউ
হয়, হয়, হয়, হয়।
চৰকাৰী চাকৰি- তাকৰি নাই আৰু এতিয়া কি ক'ব আৰু সেই এনেকে আৰু প্ৰাইভেটতে কৰি চলি থাকো আৰু
হয়, হয়।
হয় অহ, তই এতিয়া কি কৰি আছ?
মই আছো পথাৰত গৈছিলো পথাৰত এতিয়া আমাৰ মেনে আজি মাটি মেনে আজি হেৰি কৰিছে যে সেয়া মেচিন লগাইছো যে মা তেৰ বিঘা মাটিত মানে ধান খেতি কৰো মই মেনে এতিয়া সেই আ তে-তেৰ বিঘা এতিয়া তাকে আ
ভালে দে তহঁতৰ দিবিচোন ঘৰৰ চাউল কেইটামান খাবলৈ এনেকে নিখনি ভাত খাম।
অ, অ, অ এইয়া তাতে মেচিন লগাইছো আজি মিচ তিন আজি আ মাল ল'ৰাজন আজি মানে কি হ'ল আজি আধা কাম কৰি পেলাই গুচি গ'লগে গাড়ীখন কিবা এটা বেয়া হ'ল বোলে এতিয়া অহা- অহা- অহা- অহা কালিলে আকো আহিব।
হয়, অ অ
অ', এতিয়া অহাকালিলে আহিলে এতিয়া আকৌ মই ৰাতিপুৱা আকৌ যাই পেলাই আকৌ কি কৰিব লাগিব এয়া পথাৰত গৈ পেলাই আকৌ আজি বাউ অকমান সোনকালে আহিব পাৰিলো, কালি আৰু নোৱাৰো আউ কালি আ তোৰ দিনৰ দুই-তিনটা বাজি যাবগে
বাজি যাব ন?
অ, অ বাজি যা আমাৰ মানে এয়া এনেকে আৰু দিনটো পথাৰতে থাকা যায় আউ কাম-চাম কৰা যায় আউ
অ, তাত গৰম কেনেকুৱা?
ইয়াত গা-গৰম গৱা গৰম আছে। ছে এতিয়া গাঁও প গাঁওৰ পৰিৱেশ ন এতিয়া গছ-গছনি আছে, বতাহ-চতাহ মাৰি থাকে তেনেকে থাকোঁ আউ মানে
হয়, হয়, হয়, হয় হে গছ-গছনি নাই আমাৰ গৰমত এদদম মানে উপায় নাই, আমাৰ ঘৰত এ চি বহোৱা নাই এতিয়ালৈ বৰ্তমানলৈ এবাৰ ল'ম বুলি ভাবিছোঁ মানে এবাৰ মানে এ চাটখন ধালোতে বহুত টকা গুছি গ'ল ন সেইকাণে মানে ভাবিছোঁ আৰু এ চিটো ল'ব লাগিব আৰু এ চিটো লাগিবই মানে উপায় নাই আউ যি গৰম
হ-হয়, হয়, হয়।
নহ'লে আৰু উপায় নাই আউ তাতো এ ৰাস্তা তাপতো আমাৰ হাৱেৰ লগত তে ঘৰ গোটে তাপডাল আহে তাতো নালাত তোমাৰ মানে আউ বেছি গৰম লাগে এইবিলাক দেখি পেলে, লেতেৰা হৈ থাকিলে গৰমটো অ এনেও বেছি লাগে।
হয়, হয়, হয়, হয়, আমাৰ মানে এতিয়া কি হৈছে অহা অহাকালি তোক এ মাছ লাগিব নেকি? অহাকালি মানে আমাৰ যোনটো ফিচাৰী আছে তাত মানে মই মানে ৰাতিপুৱা মানে তোক কি কৰিম মই তিনিটা মান বজাত মেচিন লগাই পেলাই পানী খিচিম, খিচি পেলাই মানে মানুহ লগাই পেলাই এতিয়া মাছ ধৰি পেলাই মানে বিক্ৰী কৰোঁ। তোক যদি লাগে কবি, মানে মই মানে কি কয় এ এ এজন ল'ৰা কালি মানে টাউনৰ ফালে যাম বুলি কৈছে, মানে আমাৰ ঘৰৰ ওচৰে তাৰ হাততে দি পেলাই পঠিয়াই দিম মানে, মাছ মানে তোৰ আছে তোৰ এই চ'ব মানে লোকেল মাছ, আমাৰ এইয়া কোনো হেৰি মই কোনো ইয়াত আহ এ ৰাসা ৰাসা, ৰাসায়নিক বস্তু মানে ব্যৱহাৰ কৰা নাই আৰু মাছ ক্ষেত্ৰত চ'ব আমি, ঘৰৰে ভাত, ঘৰৰে ভাত ঘৰৰে ভাত, ভাত চাত এইবিলাক খুৱাই থাকোঁ খুৱাও তুৰগুৰি চুগুৰি এইবিলাক খোৱাওঁ মানে পানীত দিওঁ, কেজি মানে তোৰ এতিয়া মা মা মাছ চাই আছে তোৰ ৰ' ৰ' ৰৌ ৰৌ, মিৰিকা। এতিয়া তাৰপিছত তাৰপা এটা, ৰৌ তোৰ আমাৰ মানে, তোক আহ নিজৰ বুলি তই দে দা তই দেৰশ কে দিবি যা।
দে তাতকৈ অকন কমাই লবি আৰু।
অ' দে দে হ'ব দে, কিবা এটা দিবি দে, ধৰি দিবি দে। মানে তোৰ এতিয়া টা টাউনলৈ, টাউনলৈ এতিয়া যাব লাগে ন, টাউনলৈ এ এশ বিছকে মানে অকমান আহ হেৰি হ'ব মানে, আমাৰ ভাল হেৰি নহব। এয়া এ চল্লিশ কে দিবি যা, চল্লিশ কে দিবি যা, আৰু নকমাবি, কাৰণ মানে অহা যোৱা ভাড়াও আছে ন, এতিয়া টাউনলৈ এতিয়া ল'ৰা জনে লৈ যাব। তাকো কিবা এটা দিব লাগিব, এই কিমান কেজি, কিমান মান লাগিব, কিমান মান লাগিব ক'।
এ দুই কেজিমান আনিলেই হয়, অলপ মানে শুকুৱালেও হয়।
দুই কেজ, দুই কেজি, দুই কেজি তোৰ হ'ব দে, দুই আহ তিনি কেজি মান লৈ ল কাৰণ
অ' হ'ব দে, হ'ব দে, তিনি কেজি লৈ আহিবি এইয়া ডাঙৰ মাছ লৈ আহিবি এক কেজি সৰু সৰু, সৰু সৰু, যদি সুনামাছ যে, সেয়া দুই কেজি লৈ আহিবি, আধা শুকুৱাম, আৰু আৰু সেই বাকী খিনি খাব পাৰিম আৰু এনেকুৱা খৰচৰি বনাই পেলাই, কঁঠালত গুটি দি পেলাই সেনেকে খাম আৰু ভাল লাগিব আৰু।
অ' পুঠি মাছ আছে, পুঠি মাছ অলপ টোক মই বাৰু এনেই দি পঠিয়াম দে পুঠি মাছখিনি, আৰু হেৰি মিছা মাছো আছে লগতে। অ' মিছা মাছ আছে, লগত সৰু সৰু মিছা মাছটো আছে, অ' হেৰি খাৱনে নাখাওঁ, কেকুৰা খাৱ নে নাখাওঁ?
ঐ কেকোৰা খাওঁ, কেকোৰা লৈ আহিবিচোন, কেকোৰা, কেকোৰা যে তৰকাৰী বনাই পেলাই যে খাই ত লগত চ'চ তচ যে দিয়ে যে পিয়াজ দিয়ে, তাৰপাছত কেঁচা জলকীয়া ফালি দিব লাগে, কেকোৰা এই কেকোৰা খাই বহু, খালি মানে বাছোতে সময়হে চাট কাটি দিয়ে ন সেইকাৰণে অলপ ৰিস্কি কথা আৰু।
অ', হ'ব দে হ'ব দে, মই তোক কি কেঁকুৰা অ', অ', কেঁকোৰা তোৰ মানে কি হৈছে, কেঁকোৰাই কেঁকোৰা একদম পানীত নামিবই নোৱাৰি ভৰিয়ে-চৰিয়ে কামুৰি দিয়ে, এতিয়া কেঁকোৰা কালি ধৰিব লাগিব, এইয়া আহ ঘৰ কাষৰ মানে পথাৰৰ ফালে মানে ঢেৰ মানুহ আছে, মানুহবিলাকে আহি পেলাই কেকুৰাহে তাত মানে মাছ, তেনেকে ধৰা নহয় আৰু কেঁকোৰা ধৰিব আহে, তাতে মানে কি হয়, মনে মনে কেতিয়াবা মাছ ও' লৈ যায়গে হে বহুত অশান্তি হয় বুজিছনে, আহ কেকুৰা খিনি ধৰিলে বাৰু মই তোলৈ বাৰু দি পথিয়াম দে।
পাঁচ কেজি মান লৈ আহিবি সেইকাৰণে বোলো, কি কব বিচাৰিছো কৌ-কুচিয়া লৈ আহিবিচোন কু কুচিয়া, কুচিয়া, কুচিয়া আনিবিচোন, পাঁচডাল মান।
অ', অ', পাঁচডাল ন, পাঁচডাল হ'ব দে, এয়া সেই এয়া পাঁচডালত তোৰ হেৰি টকা আহিব দেই, চাৰিশ টকা আহিব দেই মানে
চাৰিশ টকা এডাল এশ কে ন' অ', হ'ব দে, হ'ব দে-দে চাৰিশকে দিম দে, কুচিয়া খালে ভাল মানে কুচিয়া খালে মানে জো তেজ-চেজ হয় মানে। পাঁচ দালত পাঁচশ হ'ব।
পাঁচশ হয়, কিন্তু তোক মান মই মানে এশ টকা এটা বাৰু অকণমানানে অকণমান নিজৰ মানুহ বুলি হেৰি কৰি দিছোঁ আৰু। চাৰিশ টকা এটা দিলেই হ'ব দে।
অ', হ'ব দে, হ'ব দে, হ'বদে। হ'ব দে তেন্তে হ'লে এই কুচিয়া লৈ আহিবি আৰু ৰৌ মাছ এক কেজি আনিবি আৰু সৰু মাছ দুই কেজি আনিবি। অ', ৰৌ মাছ অ', অ', তাৰপাছত তই মানে হেৰি টটেল কিমান পৰিব পোন্ধৰশ মান পৰিব নেকি?
মই হিচাপ কৰি পেলাই তোক মই, নহয় তই মোক এতিয়া নালাগে, তই আগতে মই ল'ৰাটোৰ হাতত দি পঠিয়াই দিম, তই চাই লবি, চাই লৈ পেলাই তই তেতিয়া তই মোক পইচাটো মই তোক কৈ দিম তেতিয়া তই মোক তা-তাৰ হাততে দি দিবি। অ', অ', অ', অ'। হ'ব দে হ'ব।
ঘৰত যদি চাউল আছে দি পথাবিচোন দুই কেজিমান। এই নিসনি ভাত খাবলৈ আৰু বৰা চাউল আছে নেকি তহঁতৰ ঘৰত?
চাউল মানে তেনেকে এতিয়া চাউলৰ মানে এতিয়া কি হৈছে আমাৰ এতিয়া বৰ্তমান আ, চাউল বানা নাই দেই এতিয়া আমাৰ মানে এতিয়া কি হৈছে এইকেইদিন এতিয়া খোৱা মানুহো নাই। চাউল বানিব যোৱা নাই মানে সময়ো নাই এতিয়া পথাৰে-চথাৰে যাব লাগে, তাকে মানে আজি যদি যাওঁ তেনেহ'লে-তেনেহ'লে মই লৈ যাম দে।
অ', হ'ব হ'ব বৰা ধান আছে নেকি বৰা ধান বৰা ধান আৰু জহা ধান আছে নেকি? অ', জহা চাউল দুই কেজি দিবি চোন জহা চাউল পোলাও খাব কাৰণে ভাল আৰু বৰা চাউল দুই কেজি দিবি। চাৰি কেজি চাউল দিবি মই পইচাটো দি দিম।
ঠিক আছে মই মই তাৰ হাতত দি পথাম এ জহাটো কেজি জহাটোৰ এইটো মানে আমাৰ লোকেল ন' এইটো ঘৰৰ একদম মানে তোৰ গোন্ধ তোৰ একদম বৰ বঢ়িয়া গোন্ধ আছে। তোৰ জহা তোৰ হেৰিকে বেচি আছোঁ, মই আ আশী টকাকৈ কেজি বেছি আছোঁ দেই।
তই তোৰপৰা মোৰ পৰা ষাঠি টকাকে ল'বি দে।
এই নাই ষাঠি টকাকে নোৱাৰি
সত্তৰ টকা ল'বি যা অ', যা হ'ব যা সত্তৰ কে দিম যা। তই কৈছ যিহেতু দিম আৰু দে। তই বোলো ল'ৰাটোক দি পেলাই পঠিয়াই দে নহ'লে এতিয়াই।
বৰা ষাঠি টকাকে ল'বি। নাই এতিয়া নাযায় সি অহা কালিহে তাৰ টাউনত কাম এটা আছে ন'। অহা কালিহে তাৰ টাউনত কাম আছে ন'। সি আজি নাযায় সি অহা কালি যাব, অহাকালি তোক তেতিয়া মই দি দিম আৰু। হয়, হয়, হয় হ'ব দে হ'ব দে তিনিশ চেণ্টত টেনচন কৰিব নালাগে। মই অহা কালিহে ফিচাৰটো সিচিম আৰু।
ভাবিয়া দে নহ'লে হ'ব দে হা এতিয়া।
দে দে ঠিক আছে দে ঠিক আছে দে অ', অ'।